উ
অ' শুনিছো, তুমি শুনিছা নাই?
অ' মই শুনিছো।
অঁ অঁ।
কি খবৰ? মই আছো এনেই তুমি।
মইয়ো এনে আছিলোঁ।
বিহু প্ৰস্তুতি কি চলিছে?
বিহু প্ৰস্তুতি চলিছে ভালকে।
অঁ আহিবা আমাৰ ঘৰলে বিহু বিহুত।
অঁ হ'ব বাৰু যাম তুমিও আহিবা আমাৰ ফালে।
বিহুৱান খন লৈ আহিবা চেনাই লৈ।
অঁ হব
অ তাৰ পিছত পিছে এবাৰ হুঁচৰি মাৰিবা নে নাই?
মাৰিম মাৰিম এইবাৰ গাঁৱৰ হুঁচৰি বহুতেই ওলাইছে।
অ'হ
তাৰপাছত
তুমি ৰাতি মাৰিবা নে দিনত মাৰিবা হুঁচৰি?
মোৰ মনটোৱেতো ৰাতি দিন কথা নাই প্ৰতিটোতে মাৰিবলৈ মন- এতিয়া দেহাই বা কি কয়।
অ দেহাদা মেইন।
দেহা দা মেইন,
তাকে।
তাকে বাকী পিঠা পনা বনাইছা নে?
পিঠা পনা সেয়া মানে মই এই পিঠাগুৰি মায়ে দিনত খুন্দিলে তাৰ পৰা ৰ'দাই লৈ ছিলে এতিয়া হেঁচা পিঠা তোকো দিনত খুন্দা কেইটাই নুঠিব নহয় তাকে চিন্তা কৰি আছো মই, সেয়া মালপুৱাই বনাও নে কি এ নে'
অঁ
তোমালোকৰ কি কি পিঠা পিঠা বনাইছে?
আজি আজি আমাৰ লাডু খিনি কাইলৈ বনাব। তাৰপিছত আজি সেই মালপোৱাখিনি বনালে। তেল তেল দিয়া পিঠা আৰু নিমখ দিয়া পিঠা কাইলৈহে বনাব চাগে।
অ কাইলে দেখোন আকৌ উৰুকাই হ'ল। আজি বনাই দিব লাগিছিলে আক,,
নহয় আমাৰ উৰুকাতে বনায় সেইকেইটা পিঠা নহ'লে টাইট হৈ যায়গৈ যে পিছলৈ।
তাকে মোৰনো তেল দিয়া পিঠা খাবলৈ বহুত মন গৈ আছিলে এই যে মোৰ হেৰিত মায়ে অ নিমখেটো মায়ে কছে কি হেৰি এতিয়া এইকেইটা পিঠা বনাব নাপায় বোলে গৰু বিহু দিনাখনিয়ে বনাব লাগে।
অঁঅঁ
সেই কাৰণে তাই মই চিন্তা কৰি আছো এতিয়া আজি কি পিঠা
চবৰে চবৰ ফালে নিয়মবোৰ বেলেগ বেলেগ হয় যে।
অ সেইটো হয় বাৰু।
আমাৰ আকৌ উৰুকাৰ দিনাখনি বনায়। তোমালোকৰ সেয়া গৰু বিহুুৰ দিনাখনি বনাই।
তাকে চবৰে নিয়মসমুহ বেলেগ বেলেগ ন? ঠাই ভেদে।
উম
তাৰপা পিছে বিহুত কি ললা?
বিহুত এই মুগা ৰিহা এখন ল'লোঁ।
অ বিহু নাচ
মই নহয় নহয় দেউতাই হেৰি কৰিছে উপহাৰ হিচাপে দিছে। চব, নিজে সেই
তোমাৰ উপহাৰ ধেৰ তেতিয়াহ'লে?
উম।
তাৰ পৰা পিছে এবাৰ বিহুৱান লগালানে নাই?
বিহুৱান এইবাৰ মায়ে লগাইছিলে বাৰু।
অ'।
নলগাকৈ নাই মায়ে প্ৰতিবাৰে তাত বয়ে নহয়।
অ'।
বিহুলে বুলিয়েই দেখোন হেৰি বয়ে থয়, ৰুমাল, গামোচা এইবোৰ। তাৰপিছত সেই মা যেনিবা সেই ৰুমাল ৰুমাল আছে গামোচাও আছে, আহিবা আহিবা মই দিম নহয় তোমাক।
তাকেহে উপহাৰ লব যাব লাগিব? আমাৰ ইয়াতো আহিবা। তোমালেও আনি থৈছো নহয় উপহাৰ? উম, তোমাৰ এতিয়া সময় কেতিয়া মিলে বিহুৱতি নাচনী।
সোনকালে যাম, তোমালোকৰ ফালে হুঁচৰি মাৰে নহয়?
অ' হুঁচৰি গায় আমাৰ ইয়াত। হুচৰি এবাৰ গাব লাগিব, মানে গাঁওৰ বিহুখন এবাৰ মানে ডেকা গাভৰো সকলো মিলি ৰাতি গোৱা কথা আছিলে মানে। দিনত সকলো মানে দিনত সৰু ল'ৰা ছোৱালী বোৰে মানে বিহু গায় ন। সেইটো কাৰণে ৰাতিয়ে আমাৰ মানে সকলো গাম বুলি লগে ভাগে ভাবিছো।
অ'।
বিহু বুলি নো আৰু ঘৰত থাকিব পাৰি জানো?
তাকেহে।
আজ কাইলৈ আজি কাইলৈ উকায়ে হ'ল? আজি হেৰি কৰি মেলি তাকে ৰিহা এখন আছিলে মা ভাগৰ, তাৰপিছত মই তাকে উলিয়াই অলপ মানে সেই কৰি লৈছো ভালকে মানে ৰ'দাই লৈছো আজি।
অ' তুমি কোচ কিটা দি গাঁৰুৰ তলত ভৰাই থৈ দিবাচোন ইমান ধুনীয়া হৈ থাকে। চাদৰ উম গাঁৰুৰ তলত ভৰাই থৈ দিয়াতো বহুত ধুনীয়া।
তোমালোকৰ হেই যে ধুনীয়া ৰং ৰংবুলধৰা যে জেতুকাজোপা আছেনে নাই পিছে?
আছে, আছে। মই জেতুকা কাইলৈ পিচিমেই, আমাৰ আমাক অ হেৰি
ৰ'বা তোমালোকৰ জেতুকা জোপা ইমান দিনলৈকে যে তোমালোকৰ যে হাতত থাকে যে কিবা কি কি লগোৱা জেতুকাত?
আমি জেতুকাত হেৰি লগাওঁ আকৌ, তাত মধুৰিআমৰ কোঁহ দিওঁ।
অঁ।
তাৰপাছত চাহপাত কেইটামানো দি দিওঁ
অ'
তাৰপিছত সেই তেনেকেই মাহঁতে কিবাকিবি দিয়ে আৰু।
কেই তোমালোকৰ জেতুকা জোপা ভাল গুণাগুণ আছে।
ডালিম ডালিমৰ আগো দিয়ে।
অ' হয় নেকি? মই আজিহে গ'ম পালো তোমাৰ পৰা।
কালি ধিয়ামৰ আগ, তাৰপিছত আৰু চাহপাত কেইটামান আৰু চেনি অকণ।
অ', তাকে বিহু বুলি দেখোন এইবাৰ বতৰটো ভালেই কৰা নাই ব ষুণে দি আছে, তোমালোকৰ তাত দিছে নাই?
দিছে দিছে।
তথাপিতো আকৌ বিহু বুলি গা আত সাত। খনন আঠখন হৈ থাকে নহয়, উম। এৰিবা নোৱাৰি অ'।
তাকে, আহিম যাম যাম।
দেউতাহঁতৰ খবৰ? অ', আমাৰ ঘৰত ভালেই বাৰু। এয়া বিহু বুলি চবৰে মানে আৰু বিহু প্ৰস্তুতিতে আছে।
ব্যস্ততা চবৰে।
চবৰে ব্যস্ততা প্ৰস্তুতি বেলেগ বেলেগ।
উম।
আৰু অসমীয়া বাপুতি সাহোন আহ বিহু বুলি মই লোৱা নাই এতিয়ালৈকে কাইলৈ উৰুকা ন? কাইলে মানে বজাৰ বহিব নহয় আমাৰ ইয়াত, তাতে তাৰ পৰাই কিবা কিবি ল'ম আৰু।
অ', অ'। আমাৰ সেই কাইলৈ যেনিবা সেই গৰু চাটৰ কাৰণে সেই সেইখিনি বস্তু আনিবগে। আম আ-আগদি আমাক উৰুকা দিনাখনি আনে যেনিবা। বজাৰ বহে যে। বজাৰ বহিলে সেইকাৰণে উৰুকাৰ দিনাখনি আনিব আৰু আ, আকৌ পিছদিনাখন চা তৰ কাৰণে হৈ যাব আৰু নহ'লে আকৌ আগতীয়াকে আনি থ'লেও আকৌ বেয়া হৈ যায়।
অ', সেইটো হয় পিছে।
উম, আজিকালি সাৰ দিয়া পাচলি।
উম, আগৰ দৰা পাচলি পাবলৈ নাইকিয়া হ'ল নহয়।
অ', তোমালোকৰ ফালে হেৰিটো এই চাটত যে দিয়ে হালধিটো তোমালোকে
অ', গৰু নোৱা হালধি খাইতো, ভাল গৰু নোৱা ৱা হালধি বুলি কয় আমাৰ ফালে। তোমাৰ ঘৰ ফালে?
আমাৰ ফালেও সেই বুলিয়েই কয় গৰ্-গৰু হালধি বুলি কয় আৰু।
উম। তাৰ পৰা ভাত দেৰিকে দেৰিকৈয়ে চাগে প্ৰস্তুতি
ভাত ভাত দেৰিকৈ প্ৰস্তুত কৰা হ'ব, এতিয়া গোটেই বিহু প্ৰস্তুতি চলি আছে।
তাকেহে পিঠা পনাৰ পৰা ধৰি লাৰু বনোৱা কথাও আছিলে তোমালোকৰ।
উম, সেয়া আমাৰ আজি লাাৰু বনাব হবলা, আজি বনাই নে কাইলৈ আজি চাগে তিলৰ লাডু বনাব। কাইলে নাৰিকলৰ লাডু বনাব চাগে।
অ', তোমালোকৰ মায়ে আকৌ বৰ ধুনীয়া উম, নাৰিকলৰ লাড়ু বনাই নহয়।
উম, আমাৰ মা বিহু বুলি ক'লে হৈ হ'লে আৰু।
অ', খুৰীহঁত আছে ঘৰতে?
খুৰীহঁত আহিলে অ'।
অ', বিহু বুলিনো ক'ত বাও বাহিৰত থাকিব পাৰিব
বাহিৰত থাকিব পাৰিব। বিহু খুৰীয়ে বিহু বুলি মেইন হেৰি এযোৰ লৈছে মুগাৰ কাপোৰ এযোৰ লৈছে। বহুত ধুনীয়া লাগিছে। হেৰিয়পাল আনিছে আ শুৱালকুছিৰ পৰা,
অ শুৱালকুছি শুৱালকুছি কাপোৰ ভাল।
অ তাত হেৰিটো দামটো কম বুলি কৈছিলে খুুৰীয়ে। চত ভাল লাগিছে। কাপোৰযোৰ তোমালৈ বাৰু হেৰি আলোকচিত্ৰ এখন দিম।
মোক পঠাবাচোন মোক আলোকচিত্ৰ এখন।
উম উম।
তাকে, খবৰ এটা কৰিলা ভালেই লাগিলে ময়ো তোমাক বিহুলৈ মাতিম বুলি ভাবি আছিলো। তুমিও খবৰটো কৰিলা, অ ভাল লাগিল। অ ৰংগ বিহু চাবলে ওলাবা ক এইবাৰ,
অ' যাব পাৰি আকৌ ৰংঘৰ বিহুতো বহুত ডাঙৰকে পাতে।
উম বহুত ডাঙৰ গৈ পাতে ন, ওলাবা দুইগৰাকী গৈ আহিম।
অঁ যাব পাৰি, ওলাবা নহ'লে, আৰু হেৰি পিন্ধি যাম এয়া পুৰা গামখাৰু বিহু ডেছত যাম হা।
অ বিহুৰ সাজতে ওলাবা।
অঁ গামখাৰু পিন্ধিবা কপৌফুল লগাম,
অ' কপৌ ফুল আমাৰ ঘৰত বহুত ফুলি আছে লাগে যদি কবা মই লৈ যাম।
আমাৰ ঘৰতো ফুলিছে বাৰু তথাপিতো দীঘল নহয় তোমালোকৰ গিযোপ,
অ আমাৰ গীজোপা অলপ অ অলপ দীঘল দীঘল,
অঁ মই তোমালোকৰ ঘৰলৈ গুচি যাম ইয়াৰ পৰা তাৰপিছত একেলগতে আমি ৰংঘৰৰ বিহু চাবলৈ যাম।
ঠিক আছে ওলাবা ভাল লাগিব।
ভাল লাগিব। জেতুকা পিছে কাইলৈ লগাবা নে পৰহিলৈ লগাবা,
জেতুকা আমি গৰু বিহুৰ দিনাই ৰাতি লগাও,
অঁ অঁ
কাইলৈ মানে কাইলৈ উৰুকাহে কাইলৈ উৰুকা বজাৰৰ পৰা অনা হ'ব আৰু। পখিলে লগাম।
অ তাকেহে, আকৌ জেতুকা নহ'লে বিহু বিহু নালাগে ন
তাকে জেতুকা দেখুন লগাওৱে প্ৰতেক প্ৰতিটো বছৰতে।
আমাৰো লগাওঁ প্ৰতিটো বছৰত মানে এতিয়ালৈকে মোৰ যিমান মনত আছে, জন্ম হোৱাৰ পৰা লগাই আহিছোঁ।
অ সেইটয়ে জেতুকা লগোৱাটোতো পৰম্পৰাতে পৰে ন আমাৰ।
উম
জেতুকা নলগালে কিহৰ বিহু আৰু!
উম, তোমালোকৰ হেৰি আছে নে মাখিয়তী!
অ মাখিয়তি আছে দীঘলতিও আছে অ শুনা আকৌ এ এই যে পঁইতা ভাতৰ লগত কি কি খাই অ বিহুৰ দিনা, গৰু বিহুৰ দিনা
আমলৰী টোপ
অ
তাৰপিছত এশ এবিধ শাক।
অহ।
তাৰপাছত আকৌ তোমাৰ আ আ হেৰি
অ এ এয়া। আমলৈ টোপ খালে বোলে হেৰি এশ এবিধ শাক নাখালেও হয়নো তাত হেনো ঔষধি গুণ থাকে ন যিটো খুড়ী গুণ এশ এবিধ হাকে দিয়ে আমলৰিটোপে হেনো সেইটো একেলগে দিব পাৰে হেনো।
অ হ'বও পাৰে আকৌ দেই আ আমাৰ ফালে মানে সেই তেনেকে আমাৰ এশ এবিধ শাক বটলাটো খুুৰীয়ে মূৰে একদম সেইটো মানে বিহুৰ এটা চখ। আমাক আমি পৰহিলৈ সেইটো যামেই মানে গৰু অহা গৰু আহি পোৱালে আমি সেয়া এশ এবিধ শাক বুটলি ধুই পখালি আজৰি হ'ম।
অহ।
তোমালোকে কোনদিনা খোৱা?
আমি গৰু বিহুৰ দিনাই আমি খাওঁ! কিন্তু মানে এশ এবিধ শাক যদি মানে এশ এবিধ নহয়গৈ ন তেতিয়া মানে আমি এই আমলি টোপ খাও মানে আমলিটোপ খাতটো নিয়মতে হৈছে আৰু মানে যেতিয়া আমি ৰাই পঁইতা ভাত খাওঁ আৰু গধূলি মাছ আনে গৰু ভৰি ধুৱাবলে তেতিয়াতো হৈয়ে যায়।
উম।
তাকে আহিবা তেতিয়াহ'লে বিহু আমাৰ ঘৰলে।
অ অ
দু দুয়োজনী দংগৰ বিহুুলে এপাক যাম।
উম।
ঠিক আছে বাৰু।
মা হঁতক মাতিছো বুলি কবা দেই।
অ ঠিক আছে তুমিও ক'বা মাহঁতক।
উম উম হ'ব বাৰু।
হ'ব বাৰু ঠিক আছে দিয়া।
উম উম হ'ব বাৰু।
অঁহ।